হেল্ল' হেল্ল'। অ, কোৱা? এয়া অকণ ধৰি দিছো মাহি মই বাথমৰ পৰা আহ -আহ অ, পাইছো। কোৱা?
অ', কোৱা বাকী তুমি আজি উম- উম পাইছো কোৱা?
অ' অ' কি কৰি আছা?
মই, এ শুই আছিলো। ৰব অলপ আগতে তে সাৰ পায়। ভাবিলে আজি এবাৰ কল কৰো তোমাক।
আচ্ছা আচ্ছা।
কি?
উ, এ বিজি আছিলা নেকি আজি?
অ, আজি মানে টিউচন আছিল আৰু। তাৰপাছত এটা ঠাইতো যাব লগা আছিল। মই তাত টো শুলো এনে যাই মানে অকমান আগত আহিলো আৰু মই। চাৰে তিনি মান বজাত আহিলো।
হা।
কালি যে জান নে মই চখ খাই গলোঁ। অহা লৰাৰ মাত শুনি মই বেছি কোন বা এইটো। এতিয়া কাটি দিবও মানে হেয়া লাগিলে। তাৰ পাছত আৰু। উ যেতিয়া কলে তোমাক মেছেজ দিলো ন মই। ভবিলো আৰু। তাকে আৰু। মই বেলেগক মাৰা নাই মানে।
মানে ভুলতে লাগিলে কালি যে বহুত বাৰ তেনেকুৱা হৈছে জানানে? মই তোমাৰ নাম্বাৰ দিবলৈ গৈ পেলাই সেই মানুহ এজনৰ নাম্বাৰ বাক দি দিলো।
অ' অ' তোমাৰ নাম্বাৰ নহয়- নহয় মই শেৱালী বা বুলি বা এজনী আছে দেই মোৰ। সেই শেৱালি- শেৱালি বাৰ নাম্বাৰ টো মানে বা জনীক দিবলৈ গৈছিলো মানে। সেইবুলি বাই মোৰ লগত পাতি আছিলে তাৰপিছত আকৌ মই। শেৱালি বাক ক'লো মানে। এনেকে বাৰ ৰবা বায়ে তোমাক কল কৰিম বুলি কৈছে কিবা এটা কামত মানে। হাঁ, তাৰপিছত? তাৰ পিছত আৰু মই শেৱালি বাৰ নাম্বাৰ দিবলৈ গৈছো মই সেই প্ৰফেচাৰ জন যে। সেইজনৰ নাম্বাৰ দি দিলো। তাৰপিছত মই ভবা নাছিলো। তেওঁ উঠিব বুলি
উম।
তেওঁ উঠাইও ললে জানানে।
উম।
চব উঠাই মেলিত বায়ে মানে। অ, কাৰ লগত ফোনত- কাৰ লগত ফোন কৰিলো মানে। মই নাপাতো। এনেকে কৈছো মই। পাত । একো নহয়। একো নহয়। একো নহয়। কাটি নিদিবা। কাটি- পাতা পাতা এনেকে কৈছো উম তাৰপিছত সেয়া কৰিছে তাৰপিছত তুমি আকৌ মোলে কৰিবলৈ গৈ লৈ বোলে তালে কৰিলা গে তাৰ পিছত আকৌ মই মই তোমালোকৰ বোলে কৈ কাৰবাৰলে লগালোগে অ সেইবিলাক চলিছে
উম লাষ্টত আৰু অ মই মানে ভাত পানী খাই অ বাচন তাচন ধুই অহালৈকে ধৰা এঘাৰটা টা বাজি গ'ল তেতিয়া আৰু মানে তোমাৰ লগত বাৰু পাতিছো দিয়াচোন এঘাৰটা বজাত কিন্তু আৰু বেলেগৰ লগত ইমান ভাল নালাগে ন সেইকাৰণে মই কলো যে নাই অ মানে আৰু বাকী -বাকী বিজি আছে মই এতিয়া তোমাক মেছেজ দি সুধিব পাৰো তাকতো আৰু দিবও ভাল নালাগে ন। মই সেইকাৰণে কছো পিছতে কৰিমগে আৰু সেইটো ডিউটিও যাব আছেই কিবা থাকে সে নিদিলো আৰু
তাকে নাই সি তুমি মেছেজ দিয়ালে দিলে সি শুই গ'ল বাৰু
অ
আৰু ইমান ৰাতি মানে সিও কথা পাতিবলৈে নোৱাৰে ন সিও মানে মই জোৰ সেইকাৰণে মই কলো বোলো নাই নাই হেৰি কৰা পাতা এনেকে কোৱা কাৰণেহে
অ মই- মই মইটো ভাবি আছিলো তোমাৰ সেইটো নম্বাৰত লিমিট শেষে হ'ল
নাই- নাই এইবিলাক কাৰ বাদ দিয়া হেৰি কি আছিলে এ কিবা খালা
উম- উম খালো -খালো তুমি
উম ময়ো খালো চাহ আহ মানে ইফালে গুৱাহাটীৰ পৰা আহিলো মানে
আহো বলা ক'ত গলা এইবাৰ
এইবাৰ নগাঁও
তুমি তুমি আকৌ ন গৈ পালা মই ভাবিছো তুমি গুৱাহাটীতে আছা
উম- উম নাই মই গুৱাহাটীতে নাই জবটো মানে এতিয়ালৈকে কোৱা নাই ৰ'বা মানে কনফাৰ্মেশচনতটো দিব চাগে কিন্তু স্কুল হয় ন
অ
সেইকাৰণে মানে এতিয়া স্কুল বিলাক বন্ধ দিব সিহঁতৰ মতে মানে ইন্টাৰভিউটো লৈ থৈছে এই আগষ্ট মানতহে চাগে সিহঁতি এ জব
অ হয়টো আগৰ ধৰা আগষ্টৰ আগে আগে আৰু জুলাইৰ লাষ্ট মাহত তোমালোকক জ জইন কৰা কাৰণে ৰেডি হ'ব ক'ব যদি হৈছে সেনুকা
আতি ম খাল অ
মই অ তুমিতো অসমীয়া তুমি স্কুলত কৰিলা হয় নেকি
অ স্কুলত কিন্তু মানে কোৱালিফিকেচটো হ'ব জানো কি মানে
হব কিন্তু মানে তেওঁলোকে অসমীয়াৰ টিচাৰ বিচাৰি আছে মই জনাত আৰু
তু তুমি নকৰা
নকৰো মোৰ বহুত দূৰ হয় তুমি এতিয়া এ হেঙেৰাবাৰি ডিচি কৰ্ট
অ হেঙেৰাবাৰীত মই কৰিম দেই মোৰ পেহী ঘৰ মানে হেঙেৰাবাৰীতে হা কিন্তু মই মানে হেঙ অ আচ্ছা কিমান চেলেৰী এনে কৈছে
এনে তাতে দিব তোমাৰ থাৰ্টিন আৰু ধৰা তোমাৰ পি এফ আৰু ই এছ আই কাট তোমাৰ ইলেৱেন থাওচেণ্ড চামথিং হ'ব আৰু মানে কি হয় জানা মোৰ মানে ঘৰৰ পৰা দুৰ হয় হেঙৰাবাৰী চাইদে আৰু ডেইলি মই ৰে যাব লাগে গাড়ী মই মৰ্নিং নাপাও। অ' আহি যায় উম সেইটোয়ে তাৰ পাছত আৰু কি হয় তথাপিও মানে আৰু এটা ষ্টেবল হেৰি হিচাপে মই লৈছিলো মই কৰিলো তিনিমাহ। গ'লো তাৰ পাছত কি হয় এনেকে উম অহা যোৱা কৰোতে- কৰোতে লাষ্টত মই এনে হ'ল মানে ৰেপিডতে মোৰ সাত আঠ হাজাৰ টকা গুচি যায়। ত মোৰ লাভ নহয়গে।
তাতে এনে ক্লাছ ফাইভ লকে আছে যিহেতু মোৰ ভেকেনছিটোত অলৰেদি এজনী সোমা মানে তাইও এতিয়া এৰিব।
অ'।
তাই কিবা চি টেত দিব সেইকাৰণে এৰিব সেইকাৰণে মানে অ' তোমাৰ ওৱান টু আৰু থ্ৰী পঢ়াব লাগিব। কিন্তু তাক কিন্তু এতিয়াই কৈ থলো এব নৰ্মেল ষ্টুডেণ্টটো আছে দেই। উইথ নৰ্মেল। কিন্তু মানে মই তোমাক এইকাৰণে চাযেষ্ট কৰিছোঁ তুমি যিহেতু এ নহয় তুমি তাৰে ওচৰত ৰেন্টত লৈ হ'লেও বা পেহীৰ ঘৰৰ ওচৰত তাতে থাক কি হ'লেও কৰিব পাৰিবা।
ঘৰত নাথাকো মানে মই কৈছোঁ অ হেংৰাবাৰীতে মানে পেহীৰ ঘৰো আছে যে পেহিহঁতে ৰুম চুম
অ' চাই দিব পাৰিবা সেইটোয়ে, কিন্তু মই গুৱাহা হয় মই আকৌ সেই জেগাটোত যে ৰুম লৈ থাকাত পচিবল নহয় মোৰ কাৰণে। তুমি এনেও ল'বই লাগিব অ'সেইটোৱে কাৰণে মই সেই কাৰনে মানে তোমাক কলো। যদি কৰা মই তেওঁ এ যত ধৰা মই উম, এইচ আৰ গৰাকীৰ নাম্বাৰ বা মই ইমেইল আই দিটো দি দিম তুমি চি ভী খন দি দিবা তেওঁলোকক তুমি ফোন কৰি সুধিব পাৰা। এইচ আৰ গৰাকীক মই ফোন নম্বটো দি দিম মই দিয়া বুলি নকবা যে ক'বা আ ভেকেঞ্চি আছে নেকি অ'।
এই ক'ত পাইছা বুলি কলে
আ ম তুমি বাৰু বহুত দিন আগতে মই হা নিউজ পেপাৰত পাইছিলো আচা
নিউজত দিছিলে নেকি।
আসাম ট্ৰিবুনত দিছিলে ক'বা যে আসাম ট্ৰিবুনত চাইছিলো কিনু মই কল ইমান দিন আঙত এইটো কিহৰ মাহ জুন ন।
অ'।
ষ্টাৰ্টিংতে দছিলে। অ' নাই- নাই কোৱাই নাছিলে। তাহতে মই জনাত মানে এনে কোৱালিফিকেশচন টো দিয়ে বি এড বুলি। কিন্তু বি এড নহ'লেও ল মোৰতো বি এড নাছিলে আৰু মোৰ পিছৰ জনীও যোনে সোমালে তাইৰ ডি এল এড আছিল তাই চি টেট থকা কাৰণে তাই আকৌ চি টেটৰ এক্জাম দিব বুলি তাই সেনেকে এৰিলে।
গতিকে তুমি এবাৰ সুধি চাব পাৰা। যদি বঢ়োৱা আৰু হ তাই অ আছে মোৰ তে অ এই এম এ আছে কিন্তু। কি হ'ল মোৰ এম এ চাৰ্টিফিকেটখন অহা নাছিলে মই কলো ন পিছত আৰু কিন্তু তাতে বেয়া অ' বি এ কৰাও আছে চাগে, বি এ বি এড আছে এ এম এ নকৰি লয়, তথাপিও মানে অসমীয়াত যদি যোৱা হয়তো ল'ব দেই কাৰণ মোৰ পিছৰ জনীও এম এ নাই কৰা।
অ', -অ'
পৰহকেইটাই সোমাইছে এতিয়া যাব পাৰা। অ সুধি চাবাচোন মই তোমাক আজি ৰাতিৰ নাম্বাৰটো দিম। তুমি কাইলৈ সুধি চাবা।
আচ্ছা আচ্ছা। জানানে গুৱাহাটীত থাকিলে একোৱে নহয়, গুৱাহাটীত থাকি থাকোতে মানে কিন্তু গুৱাহাটীত ওলাই অহাৰ লগে লগে মানে গুৱাহাটীত এনেকুৱা এনেকুৱা হয় যে
উম, আমাৰ মানে কি হয় কি ক'লে তই ইয়াতে যত ধৰা গুৱাহাটীৰ ভিতৰত আৰু। এনেকে দিগদাৰ হয়, মই জানা ছয় মাইলত যে এ পি চি এল আছিল তাতেও পাইছিল। তাতে আৰু আছিল কি চিফটিং ডিউটি আছিল হা কলে য পঢ় আছিল, তাৰপিছত চিফটিং ডিউটিটো কেনেকুৱা ৰাতিপুৱা পাঁচটাৰ পৰা দুটা আৰু যদি ইভিনিং থাকে অ' দুটাৰ
ৰাতি আঠটা অ' আৰু য সেই অ' সেইটো আফটাৰ নুন। ইভিনং যদি থাকো, গধূলি ছয়টাৰ পৰা এটা আছে ছয়টাৰ পৰা। অ' ছয়টা নহয় আঠটাৰ পৰা ৰাতিপুৱা ছয়টালৈকে আৰু সেনক তিনিটা চেপটা আছিলে থাকিলে মানে এ সপ্তাহটোত এনেকুৱাকে কৈছিল যে এদিন যদি মৰ্ণিং পৰে দু দুদিন মৰ্ণিং পৰিব, দুদিন আফটাৰনন দুদিন। ন নাইট চিফ্ট পৰিব।
ছোৱালী মানুহ অটো এনেকে দিগদাৰ হয় ন'।
হয় আৰু মানে কি হয় তাতে, তাৰে ওচৰত চবে ৰেন্ট লৈ ললে। কথা নাই সিহঁতৰ এতিয়া গ্ৰুপ হৈ সিহঁতে আহিব। মই ইয়াৰ পৰা ছয়মাইল লৈকে ভাবাচোন নাই মই গাড়ীত পাম ন সেই পাঁচ সাতটা বজাত ডিউটি থাকিলেন মই ঘৰৰ পৰা চাৰিটাত ওলাব লাগিল। মোক ভুত-প্ৰেটো ধৰিব সেইটো বাদেই দিলো আৰু যদি আৰু মই একোনা গাড়ী পাম নে কিবা পাম ভাবাচোন, এই চাৰিটা বজাত সেই কাল হ মানে কাল সন্ধিয়া টাইপ নহয় জানো সেইটো টাইম, ৰাতিপুৱা হও হ টাইপ হয় ন বেয়া।
উম।
মই বোলো নমস্কাৰ দেই মোক আপোনালোকে যিমান চেলাৰী দিলো যে মই ইমান যদি মোক ক'লে হয় ইভিনিং আৰু নাইট চিফ্ট। গুচি আহিলো হয় আফটাৰনুন চিফ্টট মই। আঠটা বজাত ঘৰত আহিব পাৰিলো হয়। এই যে মৰ্ণিং চিফটটো কৰিবই লাগিব বুলি ক'লে মই ক'লো যে তাতে কিমান বেছি শুনা আ তাত গৈছিলে কিন্তু টুৱেন্টি থাউজেন দিচিলে। মানে পইচা দিলও সেনেক। চিফ্টিং ডিউটিত মই মানে হে নকৰিলো আৰু একো বন্ধ চন্দ নাই।
আৰু যি দুটা মা তাৰ পিছত প্ৰথম জানা। যি প্ৰথম কলিঙ এনেকুৱা আহিলে।